পিয় অ পিয়ম্পা।
অ বিশাল কি খবৰ।
খবৰ ভাল ভাল তোমাৰ।
মোৰো ভাল গছি কেতিয়া উঠিলা।
এ মই উঠিলো ৰ বাৰ নটা মানতে উঠি গলো
আচ্ছা আজি জলদি উঠিছা
আজি অলপ জলদিয়ে মানে গৰমত টোপনিয়ে নাহে ন ফেনৰ বতাহও নাপায় এনে আৰু।
আচ্ছা। পিছে কিবা নাস্তা- চাস্তা কৰিলা নে ব্ৰেকফাষ্ট?
অ এই ব্ৰেড বাটাৰ খালো ৰবা তুমি।
উ আচ্ছা এ মই কল খালো আৰু তোমাৰ এইপিনে চাহ খালোঁ। তাকে ৰাতিপুৱা মই। এ মাজতে দেৰ মাহ দুইমাহ মান গাখীৰ খাইছিলোঁ হা। ডেইলি ৰাতিপুৱা আহ কি বুলি কয়। অশান্তি লাগ যায় আজিকালি খাব ইচ্ছাই নাযায় একদম মানে মানে কি বুলি কয় একদম ভাল না। এই মানে চাহ বান মাথাটো অকমান বিষাই থাকে মানে চাহ খাই এটা আদচ্ চাহ হৈ গৈছে ন। সেইকাৰণে চাহ তোৱে খাই থাকো মানে আৰু।
গাখি বোলা বস্তুতটো নাখায় কনো আমি সৰু থাকোতে কিন্তু খাইছিলোঁ।
উম আৰে মোৰ মাজতে ধেই খাইছিলো অ।
কি খাৱ তোমাৰ হৰ্ললিক্ খাইছিলা নে হৰ্লিক্স। তাৰপিছত বনভিটা এইবোৰ অ আমাৰ দিনততো এইবোৰ খাইছিলোঁ। আজিকালি চলিও হোপাক নোখুৱাই যেন পাও যোনবোৰ সৰু সৰু।
অ আজিকালি আজিকালি কি আৰু আজিকালি এইবিলাক ইমান কমেই চলে আৰু আজিকালি।
এইবোৰ নোখুৱাই ফল- মূল খুৱাই আমাৰ টাইমত কিচেৰ হৰলিক্স বুলি এটা বস্তু আছিল ন।
অ অ অ এতিয়াও খোৱা নেকি সৰু ছোৱালী বিলাকক।
কিছুমানে খুৱাই চাগে। ধৰা কিছুমানে নোখোৱাই আৰু যাৰ যেনেকুৱা। মানে নৰ্মেল গাখীৰ টোৱে খায় আৰু।
উ তুমি কি পিছে সেই গা অ বাকী কি।
বাকী আজি বোলো ইমান ৰ'দ। নাই কিন্তু গৰম আছে কিন্তু ৰ'দ নহলেও।
অ ৰ'দতটো আৰু কালি নিচিনা ৰ'দ নাই বাট গৰমতটো পাবা। গৰমটো মানে কি আৰু মানে এ আৰু তোমাৰ ৰ'দ নাই মানে। মেঘে থাকি আছে সূৰ্যটোত বাকী গৰম খিনি আহি আছে পুৰা একদম।
কালিতকে বাৰু অলপ গৰম কম কিন্তু।
কালিতচে বাৰু অকণমান কম এইটো হয় বাৰু কালিতচে অকণমান কম কোনটো নিউজত দেখাই আছে, অ নিউজত দেখাই আছে আৰু দুদিন মান দিব পাৰে আৰু এনেকোৱা গৰম।
দুদিন মানে আগষ্ট মাহ আহি আছে ৰ'বা আৰু ভালকে গৰম দিব।
উম, আই -আই এইটো হয় কোনো মাজতে তোমাৰ এক, দুই, তিনদিন মানে মাজ তে মানে বহুত বেছি হাত হেভি গৰম পেলাই দিব বুজি পাইছা। বাকীতো গৰমৰ ফলতে থাক মানে গৰমতো থাকব গোটেই মাহতো। মাজতে ন এক দুদিন মান এনেকা বাঢ়াই দিব মানে থকব নোৱাৰা নোৱাৰা হৈ গৈছে মানুহ বুজি পাইছা।
আচ্ছা আচ্ছা এনেে সেইটো হিচাপত বৰষুণো দিব চাগে।
বৰষুণ কি বা কালিচোন গধূলি অকমান দিলে ৰাতি। অকমান শ্লাইড শ্লাইড অলপ অলপ দিলে তাৰপিছত নাই য়ে আৰু।
ৰাতি দিছিল তো আমাৰ ফালে আমাৰ ফালে ভালকে দিছিল ৰাতি।
ৰাতি দিছিলে ৰাতিটো বাৰু শুই গৈছিলো মই ৰাতি কেইটাত দিছিলে।
ৰাতি তোমাৰ চাৰে এঘাৰ। টাৰ পিছত দিছে।
আচ্ছা অ মইতো এঘাৰটা মানতে শুই গৈছিলোঁ গমেই নাপাও বৰষুণ দিছিল যে।
অ তুমি গম নাপোৱা দিছিল কিন্তু কালি মানে যে। এতিয়া তোমাৰ গৰম বহুত দিয়ে তেতিয়া বৰষুণ দিয়ে মানে।
আচ্ছা, আচ্ছা অ, অ কালি ৰাতি বৰষুণ দিছিল দিয় আমাৰ মায়ে কৈ আছিল।
অ, আৰু এটা বস্তু কিবা। গৰম গৰম এনকে দিলে তোমাৰ কিবা ভূমিকম্প আহে কেতিয়াবা।
আহ কি ক'লা?
এনেকে যেতিয়া কেতিয়াবা গৰম দিয়ে ন কেতিয়াবা মানে। ভূমিকম্প আহি যায় ৰাতি বা দিনত।
অ। ভূমিকম্প আহ এই মাজতে তোমাৰ ভেৰি জিলাত দেখা নাই কিমান ডাঙৰ ভূমিকম্প হৈ গ'ল। এ কিমান মানুহৰ কিমান অৱস্থা হৈছে?
তোমাৰ যে বিল্ডিং এটা যে ভাঙি গৈছিল ন?
অ, বিল্ডিং এটা কিমান কিমান গৈছে মানে এক লাখ মান মানে কিমান কিমান হাজাৰ মানুহো মৰিছে তাৰে এই এতিয়া এটা আইডিয়া কৰিছে এক লাখ মান মানুহ টোটেল মৰি পেলাই, টোটেল কাউন্ট হোৱা নাই ন এইবিলাক বস্তু। এটা ইষ্টিমেট কৰিছে আৰু অ, আৰু মানে এইটো এশ কিমান বছৰৰ ভিতৰত এইটো চবত চবতকৈ ডাঙৰ ভূমিকম্প মানে এইটো?
আচ্ছা, এইবোৰ জাগাত ইমান ডাঙৰ ভূমিকম্প আহে কিয়?
আৰে একচুয়েলি ভেনচুলাত ভূমিকম্প বাৰু ইমান অহা নাছিল। এইবাৰ ফাৰ্ষ্ট টাইম ইমান ডাঙৰ আহিছে। এনেত ভূমিকম্প বুলি কলে নৰ্মেলি আমাৰ জাপান- তাপানত বেছি আহে ন?
এবাৰ নেপালত হৈছিল নেকি?
নেপাল নেপালতো হৈছিলে এবাৰ, অ কি বুলি কয় তাকে আৰে আজি কেলে মানে একচুৱেলি কি জানা এই জাপান- তাপানে মানে টেকনলজিটো বহুত আগবাঢ়ি গৈছে হা। মানে বিল্ডিঙৰ তলত মানে স্প্ৰিং টাইপৰ বস্তু লগাই হা? ইমান সহজত মানে বস্তুটো মানে তাতে ভূমিকম্প মা একচুৱেলি হৈ থাকে ন? মানে তাতে এটা ভূমিকম্প হোৱাটো কমন কথা। তাৰে টেকনলজিটো এনেকোৱা বনাইছে কি যি বিলডিং, চিল্ডিং বনাই কিবা -কিবি বনাই মানে তাত তোমাৰ কি পিং টাইপৰ বস্তু থাকে যিটো মানে বস্তুটো মানে কি মানে বহুত টাইম লাগে মানে ভাঙতে ইমান সদত নপৰে আৰু বুজি পাইছা? নৰ্মেল মা মিডিয়াম নে মানে মিডিয়াম টাইপৰ ভূমিকম্প ইমান সহজত ভাঙিব নোৱাৰে। কিন্তু এতিয়া ভেনেজুলা হওক, আমাৰ নেপাল হওক বা আমাৰ ইণ্ডিয়াই হওক হা, আমাৰ ইয়াতে মান এনেকুৱা টাইপৰ চিষ্টেম সেইবিলাক বস্তু বনোৱা নাই, ইমান টেকনলজি আগবঢ়া নাই বা ই আমাৰ এনেকুৱা এটা হোৱা নাই ন আজিকলৈ? আমাৰ বাৰু ইণ্ডিয়াত তোমাৰ হৈছ আমাৰ ইণ্ডিয়াত আমাৰ অসমতে আমাৰ হৈছিল কি নাইণ্টিন ফিফটি -ফিফটি মানত হৈছিল ঊনৈশ পঞ্চাছ এ হৈছিল বহুত ডাঙৰ ভূমিকম্প এ হৈছিল তেতিয়া তেতিয়াই কিমান মানুহ মৰিছিল। এই ভূমিকম্পটো যদি বৰ্তমান যদি হয়। বহুত বহুত ক্ষতি কৰিব মানে বহুত ক্ষতি কাৰণ এই বিল্ডিং চিল্ডিং যিমান আছে তোমাৰ যিমান এইবিলাক আছে মানে এইবিলাক আৰু বেছি। এইবিলাক বিল্ডিঙৰ ইমান ভাল কোৱালিটি নহয় অও ইমান সহজে ভাঙি যাব বুজি পাইছ এইবিলাক বস্তু মানে এই সেইটো তো মানে এই জাপানৰ নিচিনা টেকনলজি মানে বৰ্তমান এনেকুৱা এটা বনোৱা নাই বুজি পালা? বুজি পালা? মানে ধৰি লোৱা ইয়াতে ধৰি লোৱা আমাৰ ইয়াত ধৰি ল নৰ্মেল ভৰিকম্পটোদিটো কমন হলা হয় ন? আহিয়ে থাকে ভাঙিয়ে থাকে এনেকুৱা টাইপৰ হলে আমাৰ ইয়াতে টেকনলজি আগবঢ়ায় না হয়, আমাৰ ইয়াতে ইমান নহয় ন? চ' এইবিলাক সেই কৰা নাই, কন্তো হঠাতে হঠাতে যদি বহুত ডাঙৰকে যদি এটা ভূমিকম্প আহি যায় ন বহুত ক্ষতিগ্ৰস্ত কৰিব মানে বহুত বস্তু নষ্ট হৈ যাব আৰু বহুত দে থবত মানে এনেকুৱা টাইপৰ হব আৰু বুজি পালা?
সেইটোৱে।
আ আৰু চাৰি পিনি ফ্লেট, বিল্ডিং মানে বহুত ৰিক্স হৈ যায় অ। মানে বাচা চাঞ্চ বহুত কম থাকে আৰু। আ ভূমিকম্প বহুত ভয় লাগে বহুত বেছি ভয় লাগে ভূমিকম্প কব গলে। সচা কথা কব গলে ভমিকম্প বহুত বেছি ভয় লাগে, মোৰতো বেছি ভাগ চবতচে বেছি ভয় লাগে
অ ৰে সেইটোৱেইটো। মানে এইবোৰ বস্তু নাহে হঠাতে আহি যায় মানে সেনেকুৱা।
হঠাতে আহি যায় তাকে তাৰে চিন্তা লাগি থাকে মাজে মাজে। আৰু কি বুলি কয়, বৰ্তমান বাৰু নাই এ এ বা মাজতে দুহেজাৰ কিমান চনত একবাৰ আহিছিল বহুত ভাল বহুত জোৰকে এটা ভূমিকম্প হৈছে। জি লবা, ইমান ক্ষতিগ্ৰস্ত কৰা নাছিল অ, অ ৰাতিকে আহিছিল বাট বত জুৰকে আইছ ছিল হা! হা ইমান ক্ষতিগ্ৰস্ত কৰা নাছিল বাৰু, বাট বহুত জোৰকে আহিছিল আৰু। মানে মোৰ মানে মোৰ মানে অ মানে মোৰ জন্ম পৰা এতিয়া ডাঙৰ ভূমিকম্প পাইছিলো আৰু দুবাৰ পাই। আছিলে এবাৰ দুহেজাৰ তেৰ চৈধ্যমানত পাইছিলো এবাৰ তেৰ চৈধ্য মানত পাইছিলো আৰু এবাৰ পাইছিলো পাহৰি গলো এই দুবাৰ বহুত ডাঙৰ ডাঙৰৰ ভূমিকম্প পাইছিলোঁ। পাইছিলো আৰু মোৰ মনত থাকা আৰু
এ দুহেজাৰ বাৰ পৰা শুনি আছো পৃথিৱী ধ্বংস হব বুলি।
উম এইবিলাকতটো তোমাৰ এনেই ফেক কৰি ৰ'বা এইবিলাক এনেই আৰু সেইবিলাক আগতে তুমি জানাইচোন মানে এইবিলাক ফেক হয় এইবিলাক একদম পিছে আজি তোমাৰ কত প্রিপ্লেন নাই নেকি ফূৰ্বা চৰ্বা যোৱাৰ কতো
ফুৰবা যোৱা প্লেন সেনেকে নাই ৰবা আজি এ ভাবা নাই আজি। উঠি মানে কতো নোলায় না
উম পিছে আৰু কি বুলি কয় আজি তোমাৰ জিমো নাই জিমো বন্ধ চানডে হয়।
আজি জিম বন্ধ।
উম আজি পুৰা ফুল ৰেষ্ট কৰিবা আৰু।
মানে লগৰ কেইটাই যদি গধূলি কত ওলাই যাব খোজে তেতিয়া যাব পাৰি।
আচ্ছা লগৰ মানে ঘৰৰ ওচৰৰ লগৰ বিলাক আৰু।
অ মোৰ ঘৰৰ ওচৰতে থাকে।
উম তোমালোকে কি ফুৰিব যাই থাকা নেকি এনে মাজে মাজে
মাজে মাজে মানে সেনকে সময় নাপায় সিহঁতেও জিম চিম যায় ন। তোমাৰ চান চানডে হলে কেতিয়াবা যাও আৰু
উম উম সেইটোও হয় বাৰু জিম টিম যোৱা যায় থাকে আৰু তোমালোকৰ অ বাকী ক'ৰবাত দূৰত ত্ৰিপ চিপ মাৰা নাই নেকি এনে?
দূৰত টিপ তোমাৰ লাষ্ট ছিকিমটোৱে আৰু তাৰপিছত নাই।
অ ছিকিম গৈছিলা নেকি আচ্ছা মানে- ছিকিমৰ জাৰ্ণিটো কেনেকোৱা আছিল মানে কেনেকুৱা টাইপ কিহত গৈছিলা? কি কৰিলা অকমান কোৱাচোন মানে ময় জানিব বিচাৰো মানে
মাত্ৰ জাৰ্ণিটো তোমাৰ ট্ৰেইনতে আছিল।
উম ট্ৰেইনতইনত গৈছিলা।
অ তোমাৰ ট্ৰেইনত গ'লো তাৰ পিছত আমি ছিকিমত হেৰি পাঁচ দিন মান আছো চাগে। তাৰপিছত ছিকিমৰ পৰা আমি আকৌ হেৰি দাৰ্জিলিঙো গৈছিলো। তাৰপিছ তাত দাৰ্জিলিংত তোমাৰ আহ এদিন এদিনে আছো অকল দাৰ্জিলিঙত ছিকিমতে যে বেছি কাৰণ আমি মানে দাৰ্জিলিং যাম বুলি প্লেন কৰি যোৱা নাই এইটো হঠাতে আমি ছিকিমত থাকোতে হৈ গৈছে প্লেনো যে দাৰ্জিলিঙত যাম। বাহিৰে বাহিৰে
আচ্ছা তুমি ছিকিমত যে পাঁচদিন যে আছিলা মানে পাঁচ দিনত তুমি কেনেকুৱা কি। এইবোৰ মানে জগা টগা চালা আৰু
দাগা মানে তোমাৰ আমাৰ পেকেজ লৈছিলো আমি যিটো মানে গাইড বুক কৰিছিলো। এজেঞ্চী থাকে ন তোমাৰ আমি এজেন্সি লৈছিলোঁ। ত' এজেঞ্চি মানে তাতে পেকেজত ইনক্লুড থাকে বহুত কেইটা জা।
সিহঁতে মানে তাতে দেখাই দিয়ে আৰু ক'ত-ক'ত-ক'ত ঘূৰাব আমিতো সেই জেগা মাতে যে ঘূৰাই তাৰে ছিকিমত
তোমাৰ অপচন থাকে। মানে তোমাৰ অপচন থাকে তাতে। অপচন মতে তুমি যাব পাৰা আৰু।
অ মানে তোমাৰ ধৰি লোৱা অ তোমাৰ যিটো গা - অ মানে য'ত তুমি তোমালোকে সেইটো লৈছিলা আৰু পেকেজ লৈছিলা আৰু তোমালোকক কি এটা গাইড দি দিয়ে নেকি এটা মানুহ এটা দি দিয়ে নেকি তোমালোকক ক'ত-ক'ত লৈ যাব লাগে।
গাইড মানে চোৱা আমি ট্ৰেইনৰ পৰা নামাৰ পিছত এটা মানুহ আহে ল'ব। সি তোমাৰ।
আমাক মানে দেখাই কি কোনখন আমি টেক্সিত উঠি কিনে কৰ লৈকে যাম। সেই টেক্সি আলাটোৱে আমাক। বেলেগ এটা টেক্সি ষ্টেচনলৈকে লৈ যায় হা অলপ দূৰ আছে এইটো আমাৰ হোটেলখন নাপাওঁতে আৰু। সেই বেলেগ টেক্সি ষ্টেশচনত লৈকে লৈ যায় তাৰপিছত তাতে নামাই দিয়ে আৰু এখন টেক্সি নাম্বাৰ কয় সেইটো উঠিব লাগে আমি। সেইটোত উঠি কিনে সেই চেছেণ্ড অ তাতে কৈ দিয়ে কোন নম্বৰ মানুহটোৰ নাম কৈ দিয়ে তাৰপিছত সেই ছেকেণ্ড টেক্সিখনত উঠি তাৰপিছত আমাৰ সেই টেক্সিখনে হোটেললৈকে লৈ যায় আৰু।
আচ্ছা আৰু তোমালোকে তাত টেক্সি ড্ৰাইভাৰ পু পইচা দিয়া নাই নে পইচাটো তোমাৰ ইনকুড থাকে পেকেজিঙত।
আমি টেক্সি ড্ৰাইভাৰক পইচা নিদিওঁ। মানে এ হেৰি ফাৰ্ষ্টতে দিয়া নাই। ফাৰ্ষ্টতে তোমাৰ পইচা দিব লগা হোৱা নাই। নাই মানে আমি যোনটো আমাক ট্ৰেইনৰ পৰা নামাৰ পিছত মানে মানুহটো আহিছিল। তাক আমি দি দিছোঁ ছিক্স থাউজেণ্ড কিবা ৰ তাৰপিছত তোমাৰ হোটেলত যোৱাৰ পিছত আমাক মানে হেৰি। হয় এটা পাৰ্চনৰ।
আচ্ছা
পিছত হোটেলত যোৱা পিছত তোমাৰ, মানে হেৰি আমাক কৈছে যোন যোনটো হোটেলৰ মানে ৰিচিপচনত থাকে
হুম।
এই ৰিচিপচনত থাকা তোক আমি আমাৰ যোনটো মানে বুক কৰিছিলোঁ এজেঞ্চি। তাৰে নাম্বাৰ ফোন লগাই দিছে এজেনঞ্চীত চিপ কৰিছে তাৰপিছত আমাক এটা ৰুম দিছে আৰু। তাৰপিছত যোনটো হেৰি এজেঞ্চিৰ মানুহে ফোন কৰিছে নেক্স দিনা ইমান। টাইমত ওলাব লাগিব ইয়াৰলৈকে গ'লে হ'ল টেক্সি নাম্বাৰ এইটো। তাৰপিছত যোনটো টেক্সি ড্ৰাইভাৰে আমাক ছেকেণ্ড দিনা পিক আপ কৰিছে। সি আমাক তোমাৰ তিনিদিনমান। সিয়ে ঘূৰালে আমাক ছিকিম তাৰপিছত আমাৰ যিখিনি বাকী পইচা ঘূৰাৰ - আমি সেই তাক দি দিছোঁ আৰু বাকী পইচাখিনি তাৰপিছত। সেনকে সি বহুতকেইটা জাগা ঘূৰাইছে দিয়াচোন সেনকে ঘূৰাই-চুৰাই তোমাৰ আমাক আকৌ য'ৰ পৰা নিছিল তাত। তাতে থ'লে আৰু তিনিদিনমান পিছত এ বহুত বহুত জাগাত নিছে। তাৰপিছত আৰু এটা লাষ্টট্ৰিপ বাচি আছিলোঁ মান ন।